হেল্ল'?
অ।
কি কৰিছ?
মই এ ভাত বনাই আছিলো।
অ ভাত বনালিয়ে নে আমাৰ আকৌ ভাত আজি অকমান দেৰি হে হ'ব।
উম ন বাজিলে আক।
অ', ন বাজিলে সেইকাৰণে তহঁতৰ ভাত তই বাৰু আচলতে তাঁত আছৰ কাৰণে বনাইছ। আমাৰ আকৌ ভাত অলপ দেৰি হ'ব, দেৰি হ'ব মানে কি হ'ল আজি দুপৰীয়াতে আমি মই ওলাই গৈছিলো মানে মই এনেকে বেংকৰ কাম এটাত ওলাই গৈছিলো, যাওঁতে তাত অলপ টাইম থাকিলোঁ আৰু আহোঁ তেতিয়া মানে কি কৰিলো এই ডিলাৰত সোমালো ডিলাৰত সোমওতে ভাইটিহঁত তাতে আছিলে সিহঁতে বোলে কিবা এটা খাওঁ সিহঁতৰ লগত আকৌ সেই সিহঁতৰক কিবা কিবি খোৱালো খুৱওঁতে ময়ো অলপ বোলো ঘৰলে লৈ যাওঁ। ঘৰতো সেনকেটা আছিলে যে ঘৰলে আনি মেলি সেয়া খাই দিলো মানে সন্ধিয়া কাৰণ এতিয়া ভাত পোৱাজি অলপ দেৰিকে খোৱাটোৱে কৰিছ
অ মই সেই সোনকালে খাও মানে কি কি হয় এই বিদ্যালয়ৰ পৰা অহাৰ পিছতে তোৰ তিনি বজা মানত খাও তাৰপিছত আকৌ এমান অ আকৌ উ এ চাহ মই খাবলৈ মন নাযায় মই গৰমত একদম
এ সেইটোও এটা কথা ক তই গৰমটোতো গৰমেই আৰু তোৰ মানে কি হয় ৰুমত থাকিলে তেনেকে অকলে চাহ একাপ বনাই খাবলৈ
মন নাযায় অ', সেইটো কাৰণে আৰু ৰাতিপুৱা মানে মই যাওঁতে ভাত ভালকে নাখাওঁ এনে নামটোহে কৰো। তাৰপা সেইটো কাৰণে জনিবা সেই ৰাতি ভাতটো সোনকালে বনাই দিওঁ আওঁ।
অ', মোক সেইটোয়ে আমাৰ মানে কি হয় ৰাতিপুৱা সোনকালে আমি সোনকালে খাই দিওঁ মানে কেলে আকৌ স্কুললে যোৱা খিনি স্কুললৈকে যায় অ', বাকী অফিচলে যায় তেনেকে সেইকাৰণে আমি খিনি থাকি যাওঁ যে আমিও লগতে খাই দিওঁ কিমান এটা একে খাই থাকিম।
ন ঘৰত থাকিলে দেৰি হয় বাৰু দহ মান বাজেগে কিন্তু মানে ইয়াত আকৌ হে অ'। সেইটো কাৰণে আকৌ ধৰা নিজে বনাই মেলি আকৌ আজৰি সেইটোয়ে বনাই মেলি আজৰি হয় আকৌ হ'ব ন ইটো সিটো কামো থাকে কিবা কিবি কৰিবলৈও দি থাকে
অ', সেইকাৰণে তই তই নিজে ভাৱ তই অকলে থকা মানুহজনীয়ে হ অকলে বনাব লাগিব অকলে ধুব লাগিব তই কিমান সময় কি কিমান সময়হ কৰিবি নিজে, ত তোৰ তোৰতো বেমাৰো হৈ আছে এইাতো বেমাৰ ভাল হৈছে নাই বাৰু।
বেমাৰ ভাল হৈছে অ', এ সেইটো কাৰণে এতিয়া সময়মতে কৰিব লৈছো সেই মাজতে মানে কামৰ মানে ইমানেই মানে হেৰি বাঢ়ি গৈছিলে কাৰ ইটোৰ পা সিটো পা তাৰপিছতে সেইটো কাৰণে খোৱা বোৱাটো বহুত কমি গ'ল তাৰ পিছত এতিয়া যেনিবা ৰাতিপুৱা অকনমান সোনকালেও উঠো এই বতৰ বেয়া কেইদিন বাৰো অকমান দেৰি হয়, এনে
অ', সেইটোয়ে মইতো সেইটোকে কব খুজিছো মানে তই এই যিমান যি হ'লেও তো যিমান যি হ'লেও তই এনেকে অকমান খোৱা বোৱাটো একদম নিৰ্দিষ্ট সময়ত কৰি থাকিবি আৰু এই ব্যায়াম কৰা খোজ কাঢ়িবলৈ যোৱা বা তই ৰাতি সময়মতে শুৱা মেলা এই কামবোৰ মানে একদম নিয়াৰিকে নিয়াৰিকে কৰিবি এইবোৰ কাম
আৰু মোৰ মানে পানী খোৱাতো বহুত কম হয় আকৌ এতিয়া বাৰু অলপ খাব লৈছো এই পানীটো মানে পানীটো কমি গৈছে, উম তেজটো কমি গৈছিলে।
মানে টোৰ তেজ কমাটো তেজ কমা আৰু মানে তই ডিহাইড্ৰেচনত মানুহবোৰৰ সেইটো কাৰণে বহুত অসুবিধা হয় গম পাও নাই, অ', সেই কাৰণে নেমু পানী খাবি দেই নেমু বহুত খাবি তই ভাত লগত তই নেমুটো খাই থাকিবি একেৰাহে সেইটো নেমু খোৱাটো নেমু খুৱাই আৰু হেৰি নিজে অলপ নিজৰ খোৱা বোৱাটো চব ফালৰ পৰা একদম ভালকে মিলাই ৰাখি চাবি দেই নহ'লে কিন্তু তোৰ অসুবিধা হ'বই।
আৰু মানে দেহাটো ভালে, দেহাটো ভালে নাথাকিলে চব ফালে মিছা নহয়। কো ফালে হেৰি নহয়।
অ সেইটোয়েতো আৰুটো সেইটোয়ে হৈ আছে ন এই দুদিন বিচনা পা নুঠা মানে কি? তো দুদিনৰ ভাবচোন তই ক্লাছ দুটা মিচ কৰিলি দুটা। ক্লাছ মিছ কৰিলি তাৰপিছত আকৌ তোৰ ভাগৰ এইফালে তোৰ বাকী ৰুমক। কাম খিনি থাকিলে আকৌতো ইফালে ব্যৱসায়।
বহুত বহুত খিনিৰ ক্ষেত্ৰত মানে মোৰ ক্ষতি হৈছে কৈছো। নহয়।
অ' এই এইবোৰ মানে সেইকাৰণে অকমান নিজে নিজৰ খেয়াল ৰাখিবি এনেকে যি টিকে খাই বৈ হেৰি কৰি নুফুৰিবি ইমান ভালকে আৰু শুন এই বজাৰৰ এই পাচলি চাচলিবোৰ আনোতে অকমান চাবি এই শাক পাত অ', তহঁতৰ তো সেই জেগাখন হঁতৰ যোনখিনি ৰুমত থাক সেই ৰুমৰ জেগাটো দেখোন টো ভাগৰ একেবাৰে ধুনীয়া জেগা মানে ৰাস্তাৰ কাষতে এনেকে ঢেঁকীয়া পায়, আকৌ কিবা কিবি এইবোৰ পায় আৰু তহঁতৰ মালিকৰ ঘৰৰ কাষত দেখোন সেয়া মান ধনীয়াও আছে কিবাও আছে সেইবোৰ খাবি আকৌ পদুনা চদুনাবোৰ।
আনিবলৈ যাবলৈ মানে তোৰ ধৰ এতিয়া ৰাতিপুৱা একেদিনহে বাৰু সোনকালে উঠিছো আগত। মানে উঠাও দেৰি হয় আঠ মান বাজে আৰু উঠি পেলাইও গা পা ধুই ওলাই মেলি আকৌ ভাত পানী বনাই খাই মেলি আকৌ সেই বিদ্যালয়লৈ গৈ। আবাৰ তেতিয়াতো তিনি বাজেই।
মানুহে এতিয়া গম পাই। পাইছো তোৰ সময়ৰ অকণমান নাটনি হৈছে গম পাইছো কিন্তু তইে এই ঢেকীয়া চেকীয়া খিনি অকমান তই এনেই যেতিয়া। সন্ধিয়া ওলাই যা এই ঢেকীয়া চেকীয়া দুডাল মান দুুটলিবি তাৰ পিছত আকৌ এইফালে তই এইফালৰ পৰা উভতি আহ আহোঁতে মালিকৰ ঘৰৰ এয়া সেই খিনি দুডাল মান মালিকক কবি কথাটো আৰু মালিকজন ইমান ভাল তহঁতক সেইজন
এ দিবই কলে এতিয়া আম ইয়াৰ মানে। আমাৰ বৰ্তাহতৰ ঘৰত একো নথকা বস্তু তো নাই এতিয়া আম বিলাতি আম আছিলে একদম প্ৰতিদিনে আহি পেলাই দিবহি আৰু আম দিবহি।
অ' ভালেহে তই সেয়া আমো পাইছ কঁঠালো পাইছ এইবোৰ খাবি অকমান। খাই বৈ থাকিবি কিন্তু এটা কথা আকৌ কঠাল এই আম কঁঠাল বোৰ এই খালী পেটত খোৱা জোখতকে বেছি খোৱাই। এই কামবোৰ নকৰিবি তই এইবোৰ কাম কৰি পেলাই আগতে পস্তাই থৈছ। আৰু আমাৰ কালি কালি মায়ে সেয়া কঁঠাল সৰহকে খাই পেলাই। আজি ৰাতিপুৱা গেছত উঠিব পৰা নাই। মই ৰাতিপুৱা
সেইটোৱে বহুত ডাঙৰ সমস্যা দেই একদম মানে কৈছো নহয় আৰু মানুহক বহুত। কোঙাকৈ পেলাই। মানে তই একো খাব মেলিব নোৱাৰ একদম আভোক হৈব। ইমানেই দিগদাৰ সেইটো বেমাৰ বহুত বেলেগ।
তেতো বস্তু খিনি বিচাৰি থাকে কিন্তু তোৰ মানে কি হয় দেহতটো অকনমান দৰিতো এনেকুৱা অসুবিধাত থাকে দেহটোৱে যিমান বি বিচাৰিলে কেনেকে দিব পাৰিবি এই অসুবিধাখিনি অকমান নিজেও মন কৰিবি।
তোৰ মানে বহুত কষ্ট কৰিছ।
বহুত কষ্ট হয়তো তোৰ সেয়া আগতে সেইটো পাৰ কৰিছ আকৌ এতিয়া এইবোৰ অকমান মানে নিজকে চাই চিতি থাকিব লাগিব এতিয়া ঘৰৰ পৰা দূৰত থাকিলি বুলিয়েই হওক কে বিহকে খাই সৰহকে বিহকে এইটো কৰি সিটো কৰি সেইটোতো কথা নহয় অকণমান নিজক
এতিয়া একদম উম এতিয়া একদম সময়মতে আৰু চব খোৱা বোৱা সময়মতে খোৱা সময়মতে উঠা সময়মতে কাম কৰা সময়মতে একদম নিৰ্দিষ্ট কে ৰুটিন বনাই লৈছো আৰু এতিয়া তাহামান তেনেকে একদম সেইটোমতে অনুসৰণ কৰি গৈ আছো।
অ' ভাল কৰিছ এতিয়া এতিয়াতো কৰি আছ সেইটো ঠিকেই আছে এতিয়া কৈছ আগতে একোডালেই কৰা নাছিলি। এতিয়া কৈছ আৰু ইয়াৰ পিছলেও কৈ থাক কিন্তু। ইয়াৰ পিছলৈও এইটো মানে ত কৈ যাবি।
বৰষুণ দিয়া দিনাখনিহে যেনিবা অকণমান উঠাহটো দেৰি হৈ যায় আৰ
সেইটো বাৰু হ'ব তই এইটো নহয় যে একেবাৰে তই একদম, বহুত বুঢ়া মানুহ, তই মানে নিজৰ একেবাৰে কব নোৱাৰা হৈ পেলাই তই এইটো সেইটো সেইবোৰ কথা নাই নহয়, তই হ'ব অকনমান দেৰিলৈকে কবও লাগিব ন এতিয়া ইমান খিনি হেঁচা থাকে ন। মানশিক হেচা দৈহিক হেচা। মানে এইবোৰ অশান্তিবোৰৰ মাজত অকনমান অ সেইটোৱে অকনমান মুকলি, কও থাকিব লাগে মানুহ?
আৰু মানে তাতো বিদ্যালয়ত যিখিনি বস্তু দিয়ে সেইখিনি যোনদিনাখনি তাৰিখতো দিব সেইদিনাখন হেনাখনে জমা দিবই লাগিব নহয়। সহতি কিবা হৈছে নাই হোৱা সেইবোৰ হেৰি নাচায় নহয়। অ থাকেই। আৰু বহুত দিয়ে মানে কাম মানে ইমান ইটোৰ পিছত সিটো দিব সিটোৰ পিছত আকৌ পৰীক্ষাবোৰ মাজতে থাক
সেইটো পৰীক্ষা আছে কিবা আছে এইবোৰৰ মাজত নিজকে তই নিজে অকমান বজাই ৰাখিব লাগিব।
ৰাখিব লাগিব সেইটো উপায় উপায় নাই আৰু এতিয়া কিবা এটা কৰিবলৈ আহিলে অকমানটো কষ্ট কৰিবই লাগিব।
সেইটো হয়, মই এইটো কোৱা নাই যে তই একেবাৰে সেইবোৰতে লাগিছ বা একদম পুৰা নিজ- লাইফটো একদম মাজত আনি দিয়ে যে এইটো এইটোৱে কৰিব লাগিব একদম পৰে কিবা এটা সীমাত, আৱদ্ধ কৰি পেলাবলৈ কোৱা নাই মই তোক, মুকলিকে থাক তই মন, টো মুকলি কৰি ৰাখ আৰু মনটো মুকলি হৈ থাকিলে চাবি। তোৰ একদম দেহা ভালেই থাকিব যেনেকেই নহওক গম পাইছনে? হেল্ল' তো মাতটো মানে ভালকে মোলৈ অহা নাই।